হেল্ল
হয় ছাৰ আপুনি ভাল আছেনে?
হয় বাৰু ছাৰ আপুনি কেনেকুৱা আছে।
আছো আপুনি এতিয়া কি কৰি আছে?
মই এতিয়া বহি আছো ভাত খাই। আপুনি কি খালে?
অ, মোৰ মানে খাই কিনি মানে এ, এনে বহি আছো। ত' আপোনাৰ আজি খোৱা-লোৱা কিহেৰে কৰিলে অলপ জনাবচোন? আমি আজি আপোনাৰ লগত খাদ্যৰ বিষয়ে অলপ আলোচনা কৰিম। আপুনি আজি ৰাতি কি কি কি হেৰে আহাৰ কৰিলে আপুনি অলপ জনাব?
মিছা মাছৰ আঞ্জা। আপুনি কি খালে?
অ, মই আজি নিৰামিষ খালো। নিৰামিষৰ ভিতৰত আ, শুনি বুজিব যে আমি আজি ডাউল খালো। আৰু আলু ভাজি, তাৰপিছত অলপ শাক। পাচলি আনিছিলো বজাৰৰ বজাৰৰ পৰাও আনিছিলো। আছিলো ঘৰতে আছিল মানে। এনেই আৰু লেবু হয় লেবু দি মানে ডাউল দি এইটো মোৰ প্ৰিয় খাদ্য।
অ উম,
আপুনি অ,
ত' আমাৰ এতিয়াতো যিহেতু এতিয়াতো আমাৰ মানে বাই বাৰিষা খাল আহিল আৰু গৰমৰ দিন প্লাছ আৰু বাৰিষা কাল। তো আমি কেনে ধৰণৰ খাই খোৱা খোৱা? লাগে আমাৰ দৈনন্দিন জীৱনত আমি বাৰি্ষা কালত কিছুমান খাদ্য আছে সেইবোৰ খালে আমাৰ শৰীৰৰ কাৰণে ভাল আমাৰ। এ, সেইবোৰৰ পৰা আমি প্ৰটিন পাম। প্লাছ ভিটামিনো পাম। এনে কিছুমান খাদ্য আছে সেই বিষয়ে অলপ জনাব। আমি কেনেক ধৰণৰ শাক পাচি বা এ, কিবা মাছ মাংস এইবোৰ খাব পাৰিম নে নাই এই বিষয়ে অলপ জনাবচোন?
মানে আমি ভিটামিন চিৰ কাৰণে উম মানে সি খাব। বাৰু কমলা।
উ।
লেবু লেবুম বিটামিন চি। খাব লাগে তাৰ পিছত ভিটামিন ডি তো আমি সূৰ্যৰ পোহাৰৰ পৰা পৰাই পাওঁ। তাৰ পিছত দুধ মাছ সবোৰৰ পৰা আমি ভিটামিন ডি পাওঁ। মানে খাদ্য বিভিন্ন ধৰণৰ মানে পুষ্টি থাকে যেনে প্ৰটিন কাৰ্বহাইড্ৰেট চৰ্বি। ভটামিন আৰু খনিজ বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ হয় মানে। ভাত, ৰুটি, আলু আদি মানে কাৰ্বহাইড্ৰেট সমৃদ্ধ মানে খাদ্য।
হয়, হয় আমি এইটো সময়ত এইবোৰ বস্তুৱেও আমি বেছি বেছি খাব লাগে।
উম। ইয়াৰোপৰি মানে সুস্থ জীৱনৰ বাবে সুষম খাদ্য গ্ৰহণ কৰি গ্ৰহণ কৰা মানে অতি প্ৰয়োজনীয়। সুষম খাদ্য মানে সকলো ধৰণৰ পুষ্টি উপাদান সঠিক পৰিমমানত থকা খাদ্য। অধিক জাংক ফুড খালে মানে স্বাস্থ্যৰ ক্ষতি হয়। সে এইবোৰো পৰিহাৰ কৰা উচিত। আৰু আধিক আধিক আজিকালি মানে ল'ৰা -ছোৱালীয়ে ৰেষ্টুৰেন্টত গৈ ইমান জাংক ফুড খাই আছে কি তেওঁলোকৰ মানে মানে যিটো মেইন্টেইন ৰাখিব লাগে স সেইটোৰ ওপৰে সেইটো ত মানে একেবাৰে পাহৰি পাহৰি গৈছে তেওঁলোকে মানে শৰীৰৰ কথাৰ।
হয় হয় হয় আপুনি ঠিকেই কৈছে। উম আপোনাক বহুত ধন্যবাদ। সেইটো মানে আপুনি যিবিলাক কথা কৈছে এইটোৰ কথা আমি। পালন কৰিব লাগে সকলো সময়তে আৰু আমি মানে আমাৰ ত পানীৰ যেনেকুৱা পানীয়ে হ'ল প্ৰাণীৰ প্ৰাণ।
হয়।
হয় পানী আমি বেছি পৰিমাণে পানীও খাব লাগে কিন্তু পানীখিনি আমি সেই সেই পানীখিনি আমি, তেনেকৈ ভাল পানী খাব পাৰোঁ মানে হয়।
আমি ফিল্টাৰ কৰি খাব লাগে এই পানীতটো যাতে কোনো ধৰণৰ, বেক্টেৰিয়া ভাইৰাছ বা জুচিত কনা সেই পানীত নাথাকে।
আমি যিহেতু গাঁৱলীয়া মানুহ আমাৰ বেছিভাগ ঘৰতে মানে ফিল্টাৰ নাথাকে, সেইকাৰণে আমি মাজে মাজে আমি এ আমাৰ ঘ এই পানীখিনি বইল কৰি মানে গৰম কৰি, উতলাই সেই পানী ঠাণ্ডা কৰিও আমি খাব পাৰোঁ।
হয়।
আৰু।
মানে খাদ্য বিভিন্ন প্ৰকাৰৰ আছে।
হয় হয়।
খাদ্য মানে বিভিন্ন প্ৰকাৰৰ আছে মানে শাক- পাচলি, ফল মূল, ধান, চাউল,
হয় হয় আমি বেছি পৰিমাণে ফল মূলো খাব পাৰোঁ। এতিয়া যিহেতু। গৰমৰ কাল, গৰমৰ কালত আমি,
উম!
দোকানৰ পৰা আমি ফ্ৰিজৰ বস্তু আনি খাওঁ যেনেকুৱা স্পপাইট আছে। যে মেংগ আছে যে আমাৰ আৰু এইবোৰ যিবোৰ যুজ আছে যুজ যুজ বিলাক আমি আচলতে এইবোৰ নিজে ঘট বনাই খালে সেইটো উপকাৰী কিন্তু আমি যিহেতু এইটো মানে এই ফ্ৰিজৰ পৰা আনি খাও সেইটো আমাৰ ক্ষতি কৰি আছে। এ সেইকাৰণে আমি সেই সেইবোৰ বস্তু এৰি এৰি হয়। হয় এইবোৰ বস্তু আমি এৰিব লাগিব আৰু এইটো ঠাইত আমি কিবা ল ল লৱণেৰে তাৰপিছত লেবুৰ ৰস লেবু পানী আমি খাব পাৰোঁ। লেবু পানী খালেতো আমাৰ কোনো একো অসুবিধা নাই আমাৰ। সেইটো আমাৰ শৰীৰৰ পক্ষেও ভাল আমাৰ বেমাৰ আজাৰৰ পৰাও ৰক্ষা কৰিব।
মানে আজিকালি যিবোৰ ভিজত থকা মানে পেকেটৰ ঠাণ্ডা আছে। তাত মানে বহুতো পৰিমণৰ বহুতো পৰিমানৰ চুগাৰ থাকে ইয়াৰ উপৰি, তাত বিভিন্ন ধৰণৰ কালাৰ এড কৰে যিবোৰ কালাৰ বিভিন্ন দেশত মানে ব্ৰেণ্ড আছে। তথাপি আমাৰ ইণ্ডিয়াত মানে সেই কালাৰ বোৰ মানে তাত এড কৰে যি টো মানে ল'ৰা -ছোৱালী মানে ভিতৰবো এফেক্ট কৰে। আৰু ইমান চুগাৰৰ কাৰণে মানুহৰ ডায়েবেটিছ খাব পাৰে, সেইকাৰণে আমি এইবোৰ খোৱাটো পৰিহাৰ কৰিব লাগে আৰু ঘৰতে বনাই খাব লাগে।
হয় হয় আমি ঘৰতে বনালেতো আৰু অসুবিধা নাই। আমি এ নিজ যে বনাই মানে একেবাৰে মানে সময়মতেই খাব পাৰো আৰু বজাৰৰ পৰা একমাহ -দুইমাহ হৈ যায় মানে সেই বস্তুবোৰ আমি কেতিয়াবা খাই দিও তেতিয়াহলেত আমাৰ মাৰ উম পেটৰ অ মানে বেমাৰ আৰু আমাৰ লিভাৰ ক্ষতিও কৰিব। পাৰে, সেই সেইটো কাৰণত আমি ঘৰত বনাই খালে আমাৰ কিটো একেবাৰে সঠিক টাইমতে আমি খাব পাৰো আহ। তাৰপিছত আমি এতিয়া যিহেতু এতিয়া আমাৰ আমৰ চিজিন, চিজিনটো আহ আহ আহিছে আমৰ। আৰু কাঠৰ, মাটি কঠাল যিটো কয় মাটি কঠ ঠাল তাৰ পিছত আমাৰ আনাৰস এইবোৰ
হয়।
এইবোৰ আমি ফল- মূল খাব পাৰো, তাৰ হয় এইবোৰ বস্তু খালে আমাৰ শৰীৰৰ পক্ষে ভাল। আমি এ এই মানে বজাৰৰ হয়।
মানে এটো সুস্থ শৰীৰ হবলৈ হ'লে মানে মানুহৰ কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, ভিটামিন এই বোৰ সকলোবোৰেই লাগে মানে চৰ্বি আৰু ফেটটো মানে কম আহৰণ কৰাতে ভাল মানে ই মানে ইয়াৰটো মানে বেছি মানে শকত কৰি ৰাখে।
হয় হয় হয়।
তেল, ঘি, মাখন আৰু ভাতামত মানে চৰ্বি বহুত পৰিমানত থাকে। তাৰ ভিটামিন আৰু খনিজ পদাৰ দেহৰ মানে ৰোগৰ পৰা ৰক্ষা কৰে আৰু দেহৰ সঠিক বৃদ্ধি আৰু বিকাশ নিশ্চিত কৰে। ফল- মূল, শাক পাচলি, দুধ এইবোৰৰ এইবোৰ হ'ল ভিটামিনৰ মানে মূল উৎস। সুস্থ জীৱনৰ বাবে মানে সুষম খাদ্য মানে গ্ৰহণ কৰা অতি প্ৰয়োজনীয়। সকলো ধৰণৰ পুস সঠিক পৰিমানত থকা খাদ্য খালে দেহ সুস্থ আৰু সবল হৈ থাকে।
হয়। আপুনি এইবোৰ ঠিকেই কৈছে, আপুনি চেষ্টা কৰিব আপুনিও। বেলেগৰ লগতো আমাৰ এইবোৰ বস্তু আলো চনা কৰা বিশেষ প্ৰয়োজন কাৰণ আমি নাজানো
কিয় আমিও বেলে, আমিও বেলেগৰ লগত এইবোৰ কথা পাতি মানে এটা চিৰিয়াচনেচ মানে জগা জগাটো মানে নিশ্চিত আৰু সমাজ এটা সুস্থ সমাজ গঢ়ি তুলিব লাগে।
হয় হয় হয়। তাৰপিছত আৰু এটা কথা হ'ল যে আমি এ বিভিন্ন সময়ত মানে আমি বজাৰৰ আমি উম তাৰ ভাত- চাত খাই আমি উম ভাল পা এইটো ক্ষতিকাৰক হয়। তাৰমানে সিহঁতে যিবোৰ তেল বা ৰিফাইন তেল এইবো বোৰ যি ব্যৱহাৰ কৰে সেইটো উম মানে দেৰ মাহ, দুই মাহ, তিনি মাও কোনো কোনো হয় হয় হয় সেইটো সেটো তেলে দি আকৌ ভাজি আমাক সেই ভাজিবোৰ আমাক দিয়ে বা সেই টো তেলেৰে ভাজি আমাক খাবলৈ দিয়ে সেই তেলবোৰ খালে আমাৰ শৰীৰৰ কাৰণে খুব ক্ষতিকাৰক হয়। আমি জনামতে আমাৰ হোটেলৰ বস্তু বিলাক হয়। খুব সু সাদু হয় কিন্তু এইবোৰ বস্তু। আমাৰ খালে বেছি খালে আমাৰ ঘৰতে আহি আৰু ভাত খাবলৈ ইচ্ছা নাযায় মানে। অকল মানে হোটেলত খাবলৈ সে ইচ্ছা যায় কিন্তু সেইবোৰ খালে যে আমাৰ ভৱিষ্যতত মানে আমাৰ বেমাৰ হ'ব মানে এইটো আমি আলোচনা নকৰোঁ বা নাজানো। সেইকাৰণে আমি এইবোৰ বিষয়েও আমি মানুহক অৱগত কৰাব লাগে তাৰপিছত তাত আমি কিবাকিবি বজাৰত ল'বলৈ গ'লে আমি বজাৰত যাই কিনি একেবাৰে ম'ম' পকৰা এইবোৰ বস্তু খাই দিওঁ পুৰা খাই দিওঁ। লগৰীয়া কেইজন মানে একেলগে হলে আমি হয় এ হয় এইবোৰ যে আমাৰ ক্ষতি কৰি আছে এই বিষয়ে আমি তেতিয়াই নাভাবো। মানে সেইকাৰণে আমি এইবোৰ বস্তুও আমাৰ। পাৰিলে পৰিহাৰ কৰিব লাগে। নহ আমাৰ লিভাৰ যিটো আছে কিডনীৰ প্ৰব্লেম হৈ থাকে। তে লিভাৰৰ প্ৰব্লেম হৈ থাকে।
উম শেষত ক'ব পাৰি যে মানে খাদ্যত থকা পুষ্টি উপাদানসমূহ আমাৰ জীৱনৰ মূল বৃত্তি সেয়ে আমি সদায় পুষ্টিকৰ খাদ্য গ্ৰহণ কৰি সুস্থ জীৱন যাপন কৰা উচিত।
হয় হয় হয় আপুনি যিবোৰ কথা কলে আমাৰ বৰ ভাল লাগিল আমি বহুত বস্তু আপোনাৰ পৰা শিকিলো। আপুনি পাৰিলে হয় আপুনি বেলেগৰ লগত আৰু কথা বতৰা পাতি এইবোৰ বিষয়ে জনাব মইয়ো বেলেগক ফোন কৰি মানে এই বিষয়ে অলপ আলোচনা কৰিম।
হয় হ'ব তেনেহলে।
আপোনাক বহু মূল্যবান সময় দিয়াৰ বাবে আপোনাক অনেক অনেক উম বহুত বহুত ধন্যবাদ। তাৰপিছত শুভৰাত্ৰি।
কি কয় আপোনাক গুড নাইট।
গুড নাইট